শুনিছা নে?
হেল্ল'
অঁ শুনিছোঁ শুনিছ, শুনিছা নে? হেল্ল' অঁহ শুনিছে নে? হেল্ল'
হেল্ল'।
অঁ শুনিছোঁ শুনিছোঁ, শুনিছোঁ শুনিছোঁ শুনি শুনিছোঁ শুনিছোঁ।
অঁ। অঁ কি কৰিছা?
হাঁ?
হেল্ল' কি কৰিছা?
হেল্ল' আ আছোঁ ৰ'বা এনেই আছোঁ, তুমি?
হেল্ল'
অহ।
অঁ ময়ো এনেই আছোঁ। ভাত খালানে?
খালো খালো, তুমি?
কিবা কিবা কৰি আছা নেকি? খোৱা নাই। ফ্ৰী আছা তুমি?
অঁ আছোঁ আছোঁ অহ।
অঁ মানে টপিক এটাৰ ওপৰত কিবা আলোচনা কৰিম বুলি ভাবিছিলো।
কোৱাচোন?
ৰবা।
মানে এতিয়া চাবা হা এতিয়া টো মানে হেৰী বাৰিষা টাইম ন বৰষুণ এতিয়া খুব বৰষুণৰ প্ৰভাৱ পৰিব হয়নে? হয় নাই?
হয় হয়।
এতিয়া চাবা হাঁ। বানপানীৰ ক্ষেত্ৰত চাব গ'লে বানপানীতো আমাৰ বানপানী আমাৰ মানে বহুত বহুত প্ৰভাৱ পেলাই হয়নে? আমাৰ পানী পানী বহুতেই প্ৰয়োজন কিন্তু কেতিয়াবা মানে এনেকুৱা হৈ যায়, যে লগা টাইমত মানে নিদিয়ে আৰু যেতিয়া যেতিয়া নালাগে তেতিয়া বহুত আহি যায়, হয়নে?
হয় হয়।
আৰু তেতিয়া বহুত বেছি প্ৰভাৱ পৰে। এতিয়া চাবা হা এতিয়া আমাৰ পথাৰত খেতিৰ টাইমত খেতি কৰিব লগা হয় তাতে আমাক পানীৰ প্ৰয়োজন।
হয় হয়।
কাৰণ তেনেকে এতিয়া পানী অঁ কৰিব হ'লেটো আমাক পানী লাগেই এইটো দিয়াৰ পিছত কেতিয়াবা আকৌ বহুত তেই বেছি হৈ যায় বানপানী হৈ যায় তেতিয়া আকৌ খেতিবোৰ নষ্ট হৈ যায়। হয়নে?
হয় হয় হয় ঠিকে কৈছা তুমি।
অঁ ঠিক তেনেকে আৰু এতিয়া এতিয়া তুমি মানে চাবা হা কেতিয়াবা পানীৰ ক্ষেত্ৰত কেতিয়াবা পানীৰ ক্ষেত্ৰত একদম মানে এতিয়া আমাৰ গাঁৱৰ গাঁও বোৰ গাঁও অঞ্চলত ত চাব গ'লে পানীৰ বাৰু ইমানতা সে নহয় যিবোৰ নিকি নদীৰ কাষত ঘৰ মানুহ থাকে নদী বা অঞ্চল নদীৰ অঞ্চলত যিখিনি মানুহ সি মানে সিহঁতৰ ঘৰত মানে একদম ঘৰৰতকে পানী উঠি যায় তো মানে খাব নাপায় পিছত ভেলত উঠাই পেলাই তেনেক কে বনাব লগীয়া হয়, হয়নে বাৰু? তেনেকে বহুত প্ৰভাৱ পৰে এতিয়া গুৱাহাটী চহৰত চাব গ'লেতো একদম অ এতিয়া একদম অ মানে দলং চলং বনাই মেলি একদম মানে পাচ পানীবোৰ মানে এনেকুৱা হৈছে যে পানী যাব কত টো জেগা নাই হয়নে ঠিক তেনেকে গুৱাহাটীত গোৱা অঁ ঠিক তেনেকে টাউন টাউন অঞ্চলতো এতিয়া অলপ বৰষুণ দিয়াৰ লগে লগে মানে বানপানী হৈ যায় বা তেনেকে মানুহক ঘৰৰ ভিতৰতো সোমাই যায় নহয় জানো
উম হয়টো হয় হয় হয়
পৰে আৰু তুমি ক ক'ব বিচালে বান বানপানী হ'লে মানে কেনেকুৱা হেৰি হয় অলপ অলপ ক'বানে
বান কম কম বানপানী মানে কি আৰু ধৰা বানপানীতো ধৰা আমিতো গুৱাহাটী প্ৰায় দেখি থাকো কৃত্ৰিম বানপানী যোনটো মানে ধৰা মানুহে সৃষ্টি কৰা দেখা পোৱা যায় যি মানুহক চাবৰ জোঁথৰ ধৰা পেলালে নলা নৰ্দমাত পেলালে ন নমাত যদি জাবৰ- জোথৰবোৰ পেলায় তেতিয়াহ'লে মানে কি আৰু তেতিয়া মানে সেইবোৰ মান নৰ্নব বা পানীটো যাব নোৱাৰে পানীটো যাব নোৱাৰাৰ ফলত ৰাস্তাত পানী জমা হয় ফলত বহুতো মানে ধৰা সমস্যাৰ সৃষ্টি হোৱা দেখা পোৱা যায় যাতায়ত ব্যৱস্থা। এনে ধৰা গাড়ী মটৰ হেনেকুৱা বহুত গাড়ী মটৰ এনেকুৱা বেয়া হোৱাত দেখা পোৱা যায় আৰু যেতিয়া বানপানীৰ ধৰা অতি মাত্ৰা হলে গাঁও গাঁও চহৰবোৰত মানে গা গাঁওবোৰত আৰু খেতি বাতিতো নষ্ট হোৱা দেখাই পোৱা যায় আৰু বহুতো মানে অভাৱ অনাতন হয় দুৰ্ভিক্ষয় দেখা দিয়ে
হয় হয় হয় হয় হয় মানে বানপানীটো আ কেইদিনমান কত মালিগাঁৱত